অ বন্ধু ভালনে? এ মোৰ ভাগৰ হেৰি হ'ল নহয় এফালে যাব লগীয়া আছিলে তোৰ এই হাত ভাগী যন্ত্ৰ ভা অকণ অচল অৱস্থা হৈ গ'ল নহয়?
অ সেই ভাগটো এতিয়া জীৱিকাৰ অন্য প্ৰথম উপায় আছিলে সেইভাগ এতিয়া কেনেকে কি হ'ল?
এ কি কবি আৰু কালি এফালে গৈছিলোঁ তাৰপিছত ৰাস্তাটো অকণমান ওখোৱা মোখোৱা আছিলে, তাৰপিছত কি হ'ল পৰিলোঁ নহয় মই। তাৰপিছত এই যন্ত্ৰফাকৰ ভিতৰৰ ফালে অকমান অ দখম হৈছে বুলি মানে হেৰিয়ে কৈছে আৰু মেৰামতি কৰা মানুহজনে। তোৰ ভাগৰ সাত ভাগি ভাগ পালো পোৱা হ'লে মই ভাল আছিল এফালে যাবলগীয়া আছিলে মানে।
কাৰণ তাৰপিছত সেই কি দুই চকাৰ হেৰিও ওলাই গ'ল নি? বতাহো ওলাই গ'ল নি?
অঁ, হয়, হয়। বতাহো ওলাই গৈছে। মানে অকমান শিকলিডালো তেনেকে। অকণমান হেৰি হৈছে বুলি যোগাযোগ বিচ্ছিন্ন হৈছে বুলি কৈছে।
ৰাম ৰাম।
একদম এই কি ক'বি আৰু মানে মই এইফালে আ যদি যাবলগীয়া আছিলে তোৰ ভাগৰ বোলো বাকীখন পাওঁ বা।
মোৰ খনো সেই বতাহ নাই নহয় দুইটা চকাতে।
উ বতাহ হে প্ৰদান কৰা যন্ত্ৰ
ন নহয়, বতাহ পোৱা যন্ত্ৰ মোৰ ঘৰত আছে মানে দুটা ফুটা ওলাই আছে।
অঁ।
বতাহ দি পিনে নহ'ব সেই তই যদি সেই সেইটো মাৰি ল পাৰ ফুটা ওলোৱাটো মানে সস্তা দি অ।
যোৰা দিব লাগিব তেতিয়া। এতিয়া তহঁতৰ আৰু ওচৰত কাৰোবাৰ আছিলে নি বাগিজন তত সুধিবিচোন।
মই সুধিম বাৰু দেই। মই খবৰটো কৈ ক'ম বাৰু।
এই মোৰ মানে বসবাহ এটা আছিলে হেৰিয়ত কান্দিয়ল।
অ', এতিয়া কাম দিয়াললৈকে যাব লাগিব।
তাকে যাব লাগিছিলে, মই বোলো এতিয়া বাকী কাৰো নাই মোৰ ভাগখনো সেয়া হ'ল। নগ'লে এহঁটা বৰ বেয়া পাব নহয়। তাকে হে মোৰ যি জোঁৱাইটোৱে মাতি পঠিয়ালে এতিয়া নগ'লেও বেয়া হ'ল।
বেয়া হব নহয় আকৌ ভকতে ৰৈ ৰৈও থাকিব যাবি বুলি।
অ, সেইটোৱে জানো এতিয়া কি কৰা হয় আৰু। হা, নাম লগা। জানো গম পোৱা নাই আমাৰ দুলদাকে মাতিছে চাগে।
হয় জানো। আকৌ বোলে মই শুনিছিলো সেইদিনা ডিম্বেচকো মাতিছে বুলি শুনিছো।
অ, তেতিয়াহ'লে আমাৰ ডিম্বেশ্বৰ দাইটিক হে মাতিছে চাগে।
অ। মোকো সেই মাতিছিলে কেইদিনমানৰ আগতে মই তেতিয়াই ক'লো মই আজি যাব নোৱাৰিম। মানে আজি মোৰ বেলেগ একেটা সকাম আছে।
অঁ, তেতিয়াহ'লে হেৰিহে চাগিলে এইটো কি আমাৰ এই ভদেশ্বৰ ঘৰতহে চাগিলে।
অ, সিহঁতৰ ঘতে এই ইহঁতৰ কাম দিয়ালত কি ৰাতিলে ভাওনাও পাতিছে নি?
অ, শুনা পাইছিলো ভাওনাও হব বুলি। ভাওনা আকৌ আমাৰ এই টংকেশ্বৰ হে শিকাইছে।
আহ সি সেই ৰাম বিজয়হে শিকায় আগৰ
অ, ৰাম-বিজয় ৰাম-বিজয় আগৰ কত কিছ ৰামৰ ভাও ললো মই।
হয়, হয় এ দিন নাই অ আজিকালি সেইবিলাক।
তাকে উৎসাহটো আছে মোৰো কৰিবলৈ কিন্তু, এই নাই আজিকালি আকৌ পুৰণিকলীয়াবোৰ নচলে নহয়।
অ, তাতে আৰু এই গৰমত ভাও দিব নোৱাৰিও।
অ, সেইটোৱেই আগতে কম জপিয়ালো আমি নাচোতে যে এনেকে প্ৰৱেশ কৰি নাছে যে।
হয়, হয় এ নাই আজিকালি সেইবোৰ কাৰোবাৰ নাই সেইবোৰ বেলেগ হৈ গ'ল বদলি।
আজিকালি কিবা ধিনটো খিনটো গায়ো থাকে বোলে।
আহ। তাৰ পিছত হেই উ হেৰিহঁতৰ ভাল বাকী জি জোঁৱাই ইহঁতৰ
উম, ভালেই ভালেই এই সেইদিনাখন আকৌ নাতিয়ে পোৱালি এটা হ'ল নহয় বৰ ভাল কৈছনে। বৰ ভাল মোক এৰি নিদিয়ে নহয় মোৰ কোঁচতে উঠি থাকেহি।
লৰা হ'ল ন ছোৱালী?
এ, লৰা লৰা লৰা এ ছোৱালীৰ কথা নকবি আৰু দেই।
অ হয় বাৰু কথাটো, যি দিয়ে আৰু
হয় বাৰু সেইটো কিন্তু লৰা এটা হলে ভাল আৰু
আহ্ নহয় এইবোৰ ল'ৰা ছোৱালী বুলি কথা নাই, ছোৱালী এজনী হলে মানে অকমান বেছি ভাল আৰু অ ভগৱানে যি দিছে হ'ব,
যি দিছে তাকে সন্তুষ্ট তহঁতৰ হেৰি নহয় এই ছোৱালীজনী ত কি আছিলে নামটো তাৰ ফুলেশ্বৰী ভাগৰ ল'ৰা চোৱা আছে নেকি কৰবাত?
এ হেৰিয়ত কি কয় মেৰমুখৰ ফালে চাইছে বুলি শুনিছো মই ইমান মানে গুৰুত্ব দিয়া নাই কথাটোত বয়স আছে নহয় এতিয়াওতো পয়ত্ৰিশ হৈছেহে।
অ হয় হয় বাৰু, তথাপিতো আজিকালি বিয়া বাবু সোনকালে কৰিব লাগে। এতিয়া আগৰ দিন নাই নহয় এতিয়া।
ত এই চেঙেলীয়া লৰাবোৰ আহি আছে, সেইবোৰলে কেনেকে তই ভাবিবি।
এই ফকতীয়া ল'ৰাবিলাকলৈ দিব দিবলৈ বেয়া নহয়।
সেইটোৱেই।
আমাৰ দৰাটোলৈকে চাচোন কিমান গভীন গম্ভীৰ দেখিছে নহয় আৰু
উম। তহঁতৰ কপাল ভাল আছিলে পাইগলী সময়ত।
উম সেইটোয়ে সেইটোয়ে মানে এইবোৰ বিচাৰাম কষ্টখন কম কৰিলো নি মই। মই দেখিছোঁ নহয় তই কিমান কষ্ট কৰিলোঁ মই ছোৱালীজনীওঁনে।
হয় বাও।
তহঁতেও বহুত কষ্ট কৰিলি বাৰু
উ
ভাত তি খোৱা বোৱা হ'ল বাৰু এই ৰঙালাও ভাজি আছিলে মই আকৌ ভালেই পাওঁ যে ৰঙালা‌ও ভাজি বুলি ক'লে
আহ মই তো ৰঙালাও ভাজিটো বেয়া নাপাওঁ, খালি গৰমত মানে অকণমান এলাহ কৰো খাবলৈ বৰ গৰম। মুঠও
হয় হয় বাৰু সেইটো হয় এ কি কৰিবি আৰু ৰঙালাওকে আছে দি পঠালে ৰঙালাওকে বনাও মানুহ মই সদায় কওঁ, তথাপিতো ভালে পাওঁ
ত তহঁতৰ ফালে জিকা ভুল কিবা ওলাইছে নি এনেকুৱা?
নাই নাই নাই, তেনেকুৱা এইবাৰ খেতি বাতি নাই নহয় আমাৰ।
তাকে মাছ পুঠি কেইটামান তাকেই টো মাছ পুঠি কেইটামান লো আৰু ওলাই আছিলে জিকা ভুল যদি পালোহেতেন তহঁতৰ এইফাল আনিলোগেহেতেন। লগতে দেখা সাক্ষাটো হৈ গ'লহেঁতেন।
অ তাকে তাকে।
তহঁতৰ ঘৰত আকৌ কম ভাত খালোঁনে মই
অ এই আহিবিচোন আহিবি কেতিয়াবা আহিবি এসাঁজ খাব লাগিব লগে ভাগে।
নাই তহঁতৰ এতিয়া নদীত সেইবোৰ আগৰ দিনৰ মাছবোৰ নাই নহয় ৰৌ পোৱালি।
নাই নাই নাই নাই এ আগৰ দিনৰ মাছ ক'ত পাবি।
উম। তহঁতৰ গয় মামাও ধৰি ধৰি ধেৰ শেষ কৰি দিলে।
হয় হয় এ মামা আগতে খুব ধৰিলে আজিকালি বয়সো হৈছে নহয়। এতিয়া ইমান নোৱাৰেও ধৰিব।
অ। মই যাও কেতিয়াবা কেতিয়াবা ইহঁতৰ ঘৰ ফালে, ইমান নোৱাৰে আকৌ নিচিনা হলেওতো, চেনী পুঠি পোৱালি কেইটামান উঠায়।
উম উম আগতে কত বোমাই বোমাই মাছ ধৰিলে।
উম। আৰু নদীখনততো মাছো কমিলে নহয়। অ মাছো কমিলে এতিয়া।
হয় হয় হৰিৰি তাৰপিছত তহঁতৰ এই লৰা অ এই তহঁতৰ লৰাটোৱে যে। তই পঢ়ি আছিলি যে ক'ৰবাত বাকী কিবা চাকৰি তাকৰি কথা পাইছ নি-
এই সি তাই এইবাৰ আৰু হেৰিটো আছে নহয়তো ইণ্টাৰ্ণশ্বিপটো- তাৰ এই মানে কৰ্মশালাটো তাৰ এতিয়া এই চাৰি বছৰীয়াটোৰ- ডিগ্ৰীটোহে শেষ হৈছে।
অ হয় হয় হয়।
অ এই কৰ্মশালাটো কৰাৰ পিছতে অ সি আৰম্ভ- কৰিব পাৰিব আৰু কৰ'বাত কৰ'ৰবাত মানে যোগদান কৰা প্ৰক্ৰিয়াতটো।
হয় হয় এই ডিগ্ৰীটো লৈ আহিলে আমাৰ গাঁওখনে উন্নতি হবচোন বাৰু- মানে আমাৰ গাঁৱতেনেকুৱা ডিগ্ৰী ধাৰি লোৱা নাই নহয়
তাকেতো আৰু মই মানে ভাবিছো আমাৰ- এই গাঁৱৰ মাজতে ধৰ নামঘৰৰ পিছফালে মাটি অকমান যদি- তা তৰুম এ বনাই পেলাই মানে ত
অ বৰ ভাল কথা ভাবিছ দেই ভাল কথা ভাবিছ আমিও যি পাও সহায় কৰিম আও আমিও গাঁৱলীয়া মানুহ- দুখীয়া আমাৰ পইচা পাতি তেনেকে নাই।
ন
যি পাৰো আৰু দুটকা এটকা দিম। তাৰছত তোৰ খোৱা ব হ'লনে-
খোৱা বোৱা মানে এয়া খাবলে উলিয়াই লৈছো তাৰপৰা তই ফোনটো কৰিলি যে অকণমান ৰৈ দিছো বোলো কথাটো পাতি লওঁ ইমান। দিন মত ফোন কৰিছ কিবা সকামতে কৰিলি বা-
অ তাকে হে অ অ মোৰ কথা এটা এতিয়া মনত পৰিছে নহয়। ত খান কামচাত হওঁ মানে মোৰ এই হেৰিয়ত ভাদ মাহত আমাৰ সং হেৰিয়ৰ দিনাখন সংক্ৰান্তিৰ দিনাখন আমাৰ- এই দাদাইটো ভাগৰ আকৌ হেৰি পৰিছে নহয় তিথি পৰিছে যে।
অ অ
তাকে তোক মই কথাটো কৈ থৈছো তই বেলেগত নল'বি আকৌ দেই-
নাই নাই মই যাম যাম যাম এই সেইটো কথা মই নাপাহো পায়।
অ মই সেইকাৰণে বোলো আকৌ এতিয়া কৈ থওঁ তোক আাকৌ হেই দিনা পাম নে নে পাম ঠিক নাই
তহঁতৰ তাৰ লগত আগৰ মই কম ফূৰ্তি কৰিলো বুলি ভাবিছো ধনুু কাৰ লৈ লৈ কম খেলিলো।
অ তই যে এবাৰ মোৰ টিকাতে মাৰিছিলি ধুনুগাঁও মনত আছে নে।
অ আছে আছেতো। তাৰপিছত হেৰি তহঁতৰ এইবাৰ ভুৰিটো খন্দাবি বোলে।
অ পুখুৰীটো খন্দোৱাৰ কথা ভাবিছিলো শুনিছো শুনিছোঁ।
অ সেই পুখুৰী খন্দাতেই উ
অ তোৰ আকৌ এইখন এ কিবা শাকুতীয়া যন্ত্ৰখন আছে নহয় বোলে।
অ অ হ'ব বাৰু হ'ব।
হেল্ল' লৰাটো মবাইল চলও নাযানে আহ অ খডালে আহ
শুনিছোঁ অঁ অঁ অঁ
অল দে হেৰি নকৰিবি অ মোৰ মানে এইকতেটো- দোকান ঘৰ কেইখনমান বনাম বুলি ভাবি আছো
অঁ
ত মাছ মাংসও বিক্ৰী কৰিম লগতে
এ নাপায় নাপায় নাপায় নাপায় এ এইবোৰ নকৰিবি নাই নাপায় নাপায় এই মাছ মাংস কথাটো নকবি
নহয় এতিয়া লৰাকেইটাক তো এনো কি কৰি খাব কিবা এটা ভাবিছে মনতে কৰক আৰু দেই
এ তথাপিতো অকণ বেয়া নহয় সমানে বেয়া বুলি কব নহয়
এ সমাজৰ কথা ভাবি থকা দিন নাই আমাৰ আগতে আকৌ বুজিছ
হয় বাৰু তথাপিতো মানুহে কৈ দিব পাৰে নহয়
হয় মই সেইটো কথা চাই ৰাইজক সুধিম বাৰু হলেও মই ভাবিছো আৰু তপ পৰা মাটিটো দিবিচোন মই সেইটো কথা ভাবিম কিবা এটা
নহ'লে বৰ বিপদ হ'ব নহয় নহ'লে মানুহে ৰাইজে তোক এৰিব পিছতো দিগদাৰ হ'ব নহয়
আহ নাই সেইটো মই ভাবিম ৰজোন এতিয়া তই লৰাৰাকেইটাৰ কথা বেছিকে ভাবিব লাগিব সিহঁতৰ ভৱিষ্যতৰ কথা তইনো থাকিবি কেইদিন বা বোৱা মানুহকেইটানো থাকিব কেইদিন
হয় হয় বাৰু হয় এটা ভাল কথা ভাবিছো বাৰু
আহ তাকে আজিকালি মানুহ আৰু
অ তহঁতৰ তাত বোলে বৰ তামোল পাই তামোল আছিলে নেকি বাৰু
চাৰিজোপা ভাগিলে নহয় পানীত
অঁ অ'ব বেয়া কথা হ'ল হব বেয়া কথা
উম উঘালি গুচি গ'ল তাৰ পিছত তামোলটো কিনো মাছ আহিলে সেইটো জানো আৰু তামোল খাই এটাও নাই
এইটো এই কিবা বিদেশৰ ফালৰ পৰা আহিছে নেকি ঠিক নাই দেই
নাৰ মাগুৰ নে কি হেনো
অ এইটো বৰ বেয়া মাছ বেয়া মাছ মই তাহানিতে এয়া আমি সৰু হৈ থাকোতে নে দেখিছিলো এবাৰ
আহ
সেই একদম সেইটো বহুত বেয়া মাছ
অঁ অ তাৰপিছত তহঁতৰ ৰমবেগৰ আইতিাই ভাল পাই নাই এতিয়া তাই কিবা সমস্যা এটা হৈ আছিলে বোলে
হয় হয় পালে পালে পালে এই চাহ ভাক বহুত ডাঙৰ বেমাৰ নহয়
কি হৈছিলে
এ কি বুলি কয় এই পোকৰত যে তলত যে হেৰি হয় কিবা গুটি গুটি যে হয়
আহ এইটো মানে এইটো এলাৰ্জি লগৰ বেমাৰ চৰ্ম ৰোগ
অ এই তেনেকুৱা কিবা এটা বুলি কৈছিলে ডক্তৰে বহিব নোৱাৰে খাব নোৱাৰে
ৰাম ৰাম এতিয়া ঠিক পাইছে তেতিয়া
অলপ পাইছে পাইছে।
ক'ত দেখালে সি ডিব্ৰুগড় নে।
এ গুৱাহাটী নে কি যে সফালে সেইফালে দেখুৱাইছে বুলি কৈছে।
হয় হয় হয়। এ ভাল ভাল ডক্ত আছেও আজিকালি আমাৰ লৰাটোকে দে। খাবা পাৰিলে হেঁতেনচোন।
অ কথাটো ভাবিবলে নহলে নহয় তহঁততে লৰাটো কেতিয়া আহিব ঘৰলে।
তাই আৰু এবছৰ মানৰ পিছতহে।